নমস্কাৰ
অ নমস্কাৰ কি কৰি আছা
এ আছো ৰবা এনেই বহি।
খবৰ ভাল?
উম ভাল ভাল তোমাৰ
আছো বাৰু চাপানী খালানে নাই?
অ খালো অলপ আগতে, তুমি খালা?
মই জাষ্ট খালো ৰব
অ বাকী খবৰ পাতি ভাল? অ এতিয়াতো কলেজতো বন্ধয়ে
কলেজ বন্ধ।
অ কবাত ফুৰিব গলা নে নাই?
ফুৰিব গলো বাৰু মই তেজপুৰ গলো।
তেজপুৰ গলা নেকি কোনদিনা?
এই যোৱা সপ্তাহতে গেলো
অ অ তেজপুৰৰ ক'ত ক'ত ক'ত গৈছিলা?
তজ তেজপুৰত বিশেষকে তোমাৰ তিনি চাৰি টামান জেগাত গৈছো যেনে তোমাৰ এই দহ পৰ্বতীয়া
অ অ
তাৰপিছত তোমাৰ চিত্ৰলেখা উদ্যান মহাভৈৰৱ মন্দিৰ গৈছো আৰু তোমাৰ গৈছো হেৰি এই কি বুলি কয় গনেশ ঘাট বুলি যে হয় গণেশ মন্দিৰ এটা আছে তাত
অ অ
তাৰ পৰাই মানে শৰা এই কলীয়া ভোমোৰা যোনখন দলং সেই দলং খন মানে বঢ়িয়াকে দেখা পায় আৰু তাত
অ অ
এ বিৰাট ভাল লগা অনুভৱ এটা তোমাৰ ক'ব নোৱাৰে মোটামুটি তোমাৰ চাৰি পাঁচ ঘণ্টামানৰ জাৰ্ণি
অ তুমি ফেমিলিৰ লগত গৈছিলা না না কোনবা ফ্ৰেণ্ডৰ লগত গৈছিলা
নাই আমি কলেজৰ ফালৰ পৰাই গৈছিলো
অ অ
অ ফিল্টাৰত গৈছিলো আমি যথেষ্টখনে ভাল লাগিল। মই আকৌ মানে আগতে এনেদৰে যাই পোৱা নাছিলোঁ ভ্ৰমণ কৰিবলৈ কিন্তু এইটো ভ্ৰমণ মোৰ বহুত এটা এক্সপিৰিয়েঞ্চ দিছে মোক। মানে ক'ব গ'লে তোমাৰ বহুত জ্ঞান আহৰণ কৰিছো সেই মানে এইটো ভ্ৰমণৰ জৰিয়তে ডপৰবটীয়া ডপৰবটীয়া চালো ডপৰব টীয়াটো ছিক্স চেঞ্চৰিতে বনোৱা বনাইছিল গুপ্তসকলে বৰ্তমান সময়ত কিছু মানে খান্দি খান্দি উলিওৱা হৈছিলে ডপৰবটিয়া। তাত তোমাৰ গংগা যমুনাৰ দুৱাৰদাৰ সৰু প্ৰৱেশ দুৱাৰ এখন আছে তাত গংগা যমুনাৰ মানে চিত্ৰটো প্ৰতিবিম্ব কৰাই আছে
অ অ
ৰাশিৱ মন্দিৰ আছে তাত
উম উম তোমাৰ আৰু তেজপুৰত তাত গৈছিলা নাই এই তোমাৰ এখন যি কিবা পাগল সি আছে
তোমাৰ ধৰা অ
হয় তাত সেইখনত যোৱা নাই কিন্তু তাৰ দেখিছো দূৰৰ পৰাই দেখিছো প্ৰিয়টো শ শ ৱৰ্ল্ডৰ ভিতৰৰ পৰাই বাহিৰৰ পৰা ভালদৰে দেখাই নাপায় আৰু বৃহৎ ওখ ওখ ওৱাল
উম উম উম
তাৰ পিছত তোমাৰ চিত্ৰলেখা উদ্যান গেলোঁ চিত্ৰলেখা উদ্যানত মানে যায় কেনে বহুত মানে বাহিৰত মানে টুৰিষ্টক পাগল পাইছ
উম উম
বিভিন্ন টুৰিষ্টক দেখা পাইছা আগতে এনেদৰে বাহিৰা মানুহ দেখাই পোৱা নাছিলো না প্ৰথমবাৰ দেখিছো কি পুৰা শ শ মানুহ ডিচিপ্লেন
উম উম
নিজৰ ৱাইফৰ লগত আহিছোঁ মানে চিত্ৰলেখা উদ্যান ভ্ৰমণ কৰাৰ বাবে তাত টিকেটৰো টিকেটৰ বেছি দাম নহয় তোমাৰ পঁচিশ টকাত পায় পেকেট এটা কিন্তু আমাৰ ষ্টুডেন্ট কাৰণে আমাক ধৰি লও কমাই দিছে দহ টকা মানতে হৈ গৈছিলে
উম উম
পুৰা চাফ চিকুণ আৰু তোমাৰ ধুনীয়া একদম বিৰাট ধুনীয়া ডাঙৰ এখন উদ্যান বহুত এক্টিভিটি আছে তাত ধৰি লও তোমাৰ নাও চলাব পাৰিবা তুমি তাত মুকলি স্থান আছে কি ধুনীয়া ধুনীয়া ওখ ওখ তোমাৰ এই খেজুৰৰ গছ বিলাক গছ এয়া দাস বুলি যে কয় কিবা নান গাছো আছে তাতে সৰু এটা তোমাৰ চেণ্টাৰ আছে তাত তুমি ড্ৰাইভিং গেম খেলাব পৰ বিভিন্ন ধৰণৰ খেল খেলিব পাৰি আৰু তাত
উম উম মানে তাত চাব লগা বহুতখিনি বহু খিনিয়ে আছে
এ বহুত যথেষ্টখিনি আছে তোমাৰ
উম হু
মহাভৈৰৱ মন্দিৰ গেলো মহাভৈৰৱ মন্দিৰত যাইও বহুত আনন্দ পালো তাত বহুত ধুনীয়া এটা পৰিৱেশ সকলো ভক্তই তাত যাই কিনে উপাসনা কৰে নিজৰ মানে ধৰি লওক তোমাৰ মনোভাৱ পূৰণৰ বাবে
উম।
আৰু গণেশ ঘাটত গ'লেও গণেশ ঘাটত যায় বিৰাট ভাল লাগিল, গণেশ গণেশক পূজা কৰা হয় তাত।
অ অঁ
আৰু হেৰিক হেৰি কৈ গৈছিলো, এই অগ্নিগড় পাহাৰতো গৈছিলো যে
অ তাত গৈ কেনে লাগিল তোমাৰ? কি কি আছেনো তাত? মই যাই পোৱা নাই আৰু তাত।
তাত এখন সৰু চ পৰ্বত বেছি ডাঙৰো নহয় তাত ধৰিলও তোমাৰ আগৰ পুৰণা স্মৃতিবিলাক আছে তাত।
উম উম উম।
বানৰজাৰ জীয়েক উষাই কেনেদৰে মানে তাত আছিল মানে। অ অনিৰুদ্ধ অনিৰুদ্ধই তাক কেনেদৰে মানে বিয়াৰ পিছত তাত থৈছিল মানে, বাহিৰাটোৰ পৰাই ৰক্ষা কৰিবলে
উম উম।
তাৰপৰা তোমাৰ তাতে এটা ওখ মানে স্তম্ভও আছে। অশোক স্তম্ভৰ দৰে। চাই ব যথেষ্ট মানে ভাল লাগিলে চাই কিনে, আজিলৈকে এনেকুৱা দেখা নাছিলো একদম, আৰু তেজপুৰ খন সঁচাকৈ চাবলৈ বহুত ধুনীয়া।
উম হয় হয়।
কোন
উম উম
যথেষ্টখিনি ভাল লাগিল, তাৰপিছত আমি তাৰ পৰা ওলাই কিনে ওলাই কিন্তু তোমাৰ স্বাগটম হোটেলত তুমি মানে দুপৰ ভাত খাইছিলো তাত।
অঁ অঁ মোৰ মানে অঁ মই মানে ফেমিলিৰ লগত যাম বুলি ভাবিছিলো আৰু অহা সপ্তাহত। এইকাৰণে মানে স তোমালোকে বা বা বাছত গৈছিলা?
আমি মিনি বাছত গৈছিলোঁ।
অ কিমান জন মান আছিলা তোমালোক?
আমি তোমাৰ টটেলত পঁচিছ ছাব্বিছজনমান আছিলোঁ ল'ৰা ছোৱালী। আমাক গাইড কৰাৰ কাৰণে ছাৰ গৈছিল আমাৰ তেতিয়া ডিপাৰ্টমেণ্টৰ ছাৰজন গৈছিল, ত' তেখেতে আমাক ভালদৰে বুজাই দিছে আমাৰ এইচ অ' ডি ছাৰো গৈছিল। তেওঁলোকে আমাক ভালদৰে বুজাই দিছে ইয়াত কি হৈছিল কি হোৱা নাই।
অঁ অঁ।
তাৰ মানে ইতিহাসটো বুজাই দিছে আমাক ধুনীয়াকৈ। যথেষ্ট খিনি ভাল লাগিল তাত, আৰু আমি আহত ভাবিছিলো যে আমি তেজপুৰ পৰা ডাইৰেক্ট নগাঁও হৈ মহাভৈৰৱ মন্দিৰ দৰ্শন কৰি আহিম কিন্তু নাই সময়ৰ দেৰি হোৱাৰ বাবে আমি সোণকালে আহিলোঁ।
মানে এদিনত ইমান খিনিতে চাব নোৱাৰি আৰু তোমাৰ উম
আৰু তুমি এতিয়া আমি চিত্ৰলেখা উদ্যানখনত যেতিয়া গলোঁ, উদ্যানখত যায় কিনে আমি তাতে বহুত দেৰি হৈ গ'ল। তাত তোমাৰ বহুত বস্তু চালো। আহ এই ধৰি লও শিলৰ ক এটা বহুতো শিল মানে দুৱাৰ মূৰ্তি বিলাক দেখিলো।
উম উম
বহুন বিভিন্ন ধৰণৰ শিলৰ মলে নিৰ্মাণ কৰা হৈছিল তাত।
অঁ অঁ
তাৰপিছত তাতে নাও চলাবৰ বাবে এই পেডেল মাৰি মাৰি যে নাও চলাই, তাত নাও নাওৰ বাবেও মানে চলাব পাৰে। টিকেট কাটিব লাগে টিকেট কাটি তাত নাও চলাব পাৰে ডাঙৰ পুখুৰী এটা আছে।
আৰু সেই কি বুলি কলা চিত্ৰলেখা উদ্যান বুলি যে কলা তাত মানে তোমাৰ কেনেকুৱা ধৰণৰ বস্তু বিলাক আছে?
তাতে তোমাৰ ধৰি ল এই শিলৰে বিভিন্ন ধৰণৰ উ মানে ধৰি ল বহা ঠাই শিলৰে নিৰ্মাণ কৰা কিছুমান আহ চিহ্ন তাতে শিলৰে নিৰ্মাণ কৰাই আছে। তাৰপিছত তাতে এটা ডাঙৰ পুখুৰী আছে নাও চলাবৰ বাবে তাতে এক্টিভিটি আছে তাতে তোমাৰ সৰু ল'ৰা ছোৱালীৰ বাবে গেম চেণ্টাৰ এটা আছে। তাত সৰু ল'ৰা ছোৱালী বিলাকে গেম খেলাব পাৰে। আৰু ধৰি লও বয়সস্থ আৰু অ বাগিচা আছে আছে। ধুনীয়া ধুনীয়া বাগিচা আছে। আৰু তাতে এই মানে সৰু সুৰা খেলিবৰ বাবে একটি ভেটি আছে ধৰি ল এইৰেত ধুলনি য'ত মানুহ মানে উঠে তাৰপিছত আৰ এই ওপৰে বগাই যাব পৰা এনকে হাতে দি ওলমি ওলমি যাব পৰা যে কিছুমান আছে। সেইবিলাক আছে যথেষ্ট আনন্দ পাইছো তাত যায় কিনে।
মানে ধৰা সৰু ল'ৰা ছোৱালী বিলাকো গৈ মানে তাত মানে বহুত আনন্দ কৰিব পাৰে আৰু ধৰা।
অ অ পাৰে আৰু বহুত বহুত দূৰ দূৰণিৰ পৰাই মানে পৰ্যটক আহে তাৰলৈ আমি নিজে দেখিছো আৰু তাত চিত্ৰলেখা অগ্নিগড়টো
অ অ।
অগ্নিগড়টো গৈছোঁ।
অ অ।
অগ্নিগড়ত আমি টিকেট কাটিলো টিকেট কাটি কিনে তালৈ গলোঁ। তাৰপিছত তাতো ভাল লাগিল যাই উঠি যাব লাগে একদম ওপৰলৈকে।
উম।
আৰু তোমাৰ কি বুলি কয় কলিয়া ভোমাৰৰ দলংখন দূৰৰ পৰাই চালো ওচৰৰ ৰৰবত তা নাই এবাৰু নগ'লো দেৰি সময় দেৰি হোৱাৰ বাবে।
উ উব
তুমি এনে কৰবালৈ যাই পাইছা নে এনেদৰে ভ্ৰমণ কৰিব?
মই মানে আগতে গৈছিলো মানে এইবাৰ বৰ্তমান মানে যোৱা নাই, মানে তেজপুৰত মানে আমাৰ ফেমিলিৰ লগত মানে যাম বুলি ভাবিছিলো আৰু সেইটো কাৰণে শুধি ললো আৰু।
অ ঠিকে আছে বাৰু যাবা বহুত ভাল লাগে।
অ অ তোমাৰ মানে তেজপুৰত অ মানে অ তুমিতো ক'লাই অ অগ্নিগড় আৰু তোমাৰ অ সেই চিত্ৰলেখা উদ্যান আৰু তোমাৰ মহাভৈৰৱ মন্দিৰ বা এইবিলাক এইবিলাক মানে এই খিনিত মানে সোমাম আৰু সোমাই মানে তোমাৰ নগাঁও আহিম আৰু। নগাঁওত তাতে তোমাৰ এ মৃত্যুঞ্জয় মন্দিৰত যাম আৰ-
হয় হয় হয় আৰু ভ্ৰমণ ভ্ৰমণ এ নান আন এটা ব্যৱস্থা যাৰ দ্বাৰা আমি বহুত জ্ঞান আহৰণ কৰিব পাৰোঁ কোনো কিতাপ নপঢ়াকৈ বা আহ চাৰিবেৰৰ ভিতৰত আৱদ্ধ নোহোৱাকৈ আমি নিজে ভ্ৰমণ কৰি বহুত কথা শিকিব পাৰোঁ। চোৱাচোন আমাৰ মানে আগৰ সময় চোৱাতে এই ইবনবতুতা ইবনবতুতা এজন প্ৰদীপ ৰাজক মৰক্কৰ পৰা অহা আ তাৰপিছত তেওঁলোকে সেই সময়তে খোজকাঢ়ি খোজ খোজ কাঢ়ি ভ্ৰমণ কৰিছিল। ভ্ৰমণ কৰি আমাৰ ভাৰতৰ মানে সংস্কৃতিটোৰ কথা বা আমাৰ অ আমাৰ ইয়াত কেনেকুৱা ব্যৱস্থা আছে, আমাৰ আগতেটো ৰজাৰ ব্যৱস্থা আছিল ন। ৰজাবিলাকেহে শাসন কৰিছিল আমাক। সেই গোটেইবিলাক কথা মানে লিখি থ গৈছে আৰু এটা কথা এনেকুৱা লিখিছে যে আমাৰ মানুহৰ যিবিলাক মূৰ আছে সেই মানুহৰ মূৰবোক নাৰ নাৰিকলৰ নাৰিকলৰ দৰে তুলনা কৰিছে।
অ, অ।
হা ত' ইমান ভাল লগা এটা মানে বি হয় আৰু আমাৰ অসমতো চাবাচোন কুমাৰ ভাস্কৰ বৰ্মাৰ সময়ত আ চীনৰ পৰিব্ৰাজক হিউৱেন চাঙ আহিছিল।
হু উম।
তেওঁৰ অ তেওঁৰ তেওঁ লিখা হাতে লিখা মানে তেওঁৰ আত্মজীৱনীখনটো আমাৰ অসমৰ বা ভাৰতৰ ক থা মানে দেখিবলৈ পোৱা যায় আৰু মই মোৰ বোধেৰে ভ্ৰমণ টো যথেষ্ট মানে ভাল আৰু। ভ্ৰমণে আমাৰ যি কোনো বিলুপ্তি হোৱা এটা সংস্কৃতি ৰক্ষা কৰিব পাৰে। ধ্বংস হৈ যোৱা সংক কৃতি এটা আৰু পুনৰ জীৱিত কৰি তুলিব পাৰে।
হুম।
বৰ্তমান সময়ত আমাৰ অসমৰ বা ভাৰততে হওঁক পৰিবহন পৰিবহণৰ ব্যৱস্থা বিলাক যথে ত সুচল হোৱাত মানে তোমাৰ পৰিব্ৰাজকবিলাক সহজতে মানে আহ হি চব ঠাই বিলাক দৰ্শন কৰিব পাৰিছে।
উম হয়, হয়।
আ।
অ মানে এতিয়া তাত গলে ভালে হ'ব ন? তেজপুৰত? হুম। তে বন্ধু তোমাৰ পৰা মই জানিলো আৰু তাত আৰু যাম আৰু অহা সপ্তাহত। তেতিয়া কিবা প্ৰব্লেম হ'লেটো তোমাক ফোন কৰিম আৰু।
হ'ব দিয়া, হ'ব দিয়া। মই জনাই দিম বাৰু। ঠিক আছে, ধন্যবাদ।